মাত্ৰ আহিছে মোৰ
অ আহিছে
কি কৰিছ
অ এনেই আহিলো এই বিছনা আছ বাগত দি আছো এই অলপমান ভাগত লাগিছে হা
আজি কেনেকুৱা বতৰ আছিল
কিতাপ ঠিকে আছে বেয়া নহয়
ৰ'দ দিছিল না
হা হা
ৰ'দ দিছিল নে বোলো
অহ দিছিল দিছিল
অ
অকনমান মানে সিমানো দিয়া নাই এনে আ তিনটাৰ পিছত এনে অলমান দিছে দিনত অ ঠাণ্ডা অ
আমাৰো ইয়াতে ৰাতিপুৱা বৰষুণ দি লে
অ
বৰষুণ দি আৰু গলো বতৰটো ঠাণ্ডাই যাব আৰাম হৈছে পুৰা
উম এই মই যোন দিন নাযাওঁ বুলি ভাবো
এ একে চেম মই আজি নাযাওঁ বুলি ভাবিছিলো পিছত ব তৰতো ঠাণ্ডা এ যাৱে দে
যোন দিন যাম বুলি ভাবো সেইদিন বেয়া গৰম দিয়ে
দিব আজি গৈছোয়ে বৰষুণ দিছে তথাপিও গৈছো
উম
অহ মোৰ আৰু এটা আছে
অ মই আচলি চকলেট খাই আছো হ'ব দে হৈ যাব দে উম কৰিম দে কৰিম দে সোনকালে সোনকালে খাই থৈ দিম আও
সিপিনে চোন মেছেজ দিছে এতে তাই বোলো মেছেজ দি আছে
টো এইটো উম বুজা নাই কি ক'লি
বোলো তাই মেছেজ দি আছে
হব দিয়ক দে
উম
তুমি নিজতটো খাই থৈ দিবা আৰু কি আছ
অ মোক
মানে সোনকালে সোন কা কৈ আছো ন তোক মই সোনকালে খাই থৈ দিম আৰ
উম উম মোৰতো সোনকালে এটা আছে যিহেতু খাই কিনে আৰু খতম কৰি থৈ দিম নহ'লে বা। বেয়া হৈ যাব ন।
মাৰ আহিবোত। আৰু আহিলি কটো কৰিব লাগিব।
অহ।
উম ইমান ভুোক লাগচ ন। সবিয়ে।
খালো ৰ মেগী খালো।
উ'ম।
মেগী চেগী খাই আমাৰ আৰু সৰুটো জ্বৰ।
অ কৈছ ৰ দিনত গম পাইছো।
অ জ্বৰ কেইবা হঠাতে যোৱাকালি। গাটো গৰম গৰম উঠি হৈ কিনে জ্বৰ উঠিল।
বছৰটো ঠানডা গৰম কৰিছে যে।
চাগে।
উম।
গৰমে ঠাণ্ডা গৰমে লাগোক নহয়।
অ সেইকাৰণে উম। দা পানী লাগালিল হয়য়ে।
উম।
হা।
উম।
ওচৰত আছে।
অ মোৰ লগত আছে শুই আছে।
উম ভ পাইছে নে নাই।
নাই আছে গৰম আছে। কাত।
এক ব ল থ দিবি।
আছে উৰি আছে কম উৰি আছে অ।
উৰি কাকে।
পৰীক্ষা ন ষ্টাৰ্টৱ নাই।
বৰষুণৰতেতিয়া হবা।
কোন তাৰিখে ম নাজানো ৰ এইটো মাহৰ লাষ্টত হ'ব নেকি।
হ হ উম উম উম।
সৰ পাৰা বিশ তাৰিখৰ পৰা ছাব্বিশ তাৰিখক কৰিবি।
এ আহ বা ইমান সোনকালে হে।
অহ।
বহ এই টো
ছাব্বিশ নে ছৌ্বিশ ছিল নেকি কিমান বাছিল নে নাজানো পাহাৰিছো মই
উম ঘৰ মানুহ নাই
নাই
হয় কহাৰ
আমাৰো টিভিটো বেয়া হৈছে নহয় তাকে কিবা হে কৰিব গৈছে উম সেইটো ভাবছে কিবা ৰিমটৰ বিলাক ও আছিল তাকে বজাৰত কৰিছিল
লুতাই
অঁ
কি আছে
ন তহতৰ অ অ অ কেইটাত যাবি
নিয়ম আছে চাগে ত টামান ওলাব নেকি
আচ্ছা অ অ কৈছে কৈছে ৰ কথা পাতি আছিল
ইমান অংক উব লাগিল ইমান বেপৰ আৰু গাড়ীত মানে মোৰ উঠলি বমি হয়
চ ন হৈছিল
নাজু নতুন হেবি টোক বলিয়াইছিলে বুমি হয়
ইচৰাম তোৰো যীয় আৰু ন নতুন নতুন অভ্যাসীলা আহি আছে
মানে বহুত দিন গাড়ী চ়ি ন বহ দে ত কথা সেই পা তাৰ হঠাতে বমি হৈ যায়
আগতে নাছিল এতিয়া নতুনকে আহিল নেকি
খোৱাব পাৰা
হুম হুম
উম ত ঠাণ্ডা লাগিছে
এ মোৰ আজি কি হৈ হৈছে জানা অকলে জিৰক বিদ্যালয়ত এজনী ছোৱালী দেই অ মানে মানে আমাৰ গ্ৰুপটোৰ যোন কেইটা মানে চলি আছে সিহঁতৰ লগতে আছিলে তাই মানে নতুনকে আহিলে ন আহা নাই আমাৰ লগত মানে আছিলে থাকোতে মোক আৰু মোক মা মই মানে টা মাতা নাছিলো মানে দেখা চিনিত পাও কিন্তু মানে মাতা মাটি আৰু নাই হলি তাৰপিছত তাৰ মাজতে আৰু সেই খাব যাওঁতে কিবা খাব যাওঁতে মানে হ'ল মাতা মাতি হল তাই মোক কি কয় তোক মোৰ বোলে বিৰাট ভাল লাগে ভগৱান মানে কি আহ হেৰি কৰে দেই আহ ই মোৰ লগৰ ছোৱালীজনীৰ লগত তাই কি কয় এ মোৰ তাইক বিৰাট ভাল লাগে প্ৰপ'জ মাৰি থওঁ নেকি
ইচ অলপমান সেই নেকি
নাজানো হয় চাগে
কি কয়ৰে
অ তাৰে পিছত ম হয় নেকি মোক ক মোৰ মানে একদম প্ৰথম ফাৰ্ষ্ট ৰ পৰাই ভাল লাগে বোলে ম চব বাপ্পাৰেদে আৰু
যাব লাগে দেয়া আহ আমি বিয়া পাতিম
হয় নেকি দা আঙুঠিতো কয় আঙুঠিত দি পিন্ধু
হা
বেয়া ৰহ ৰহ
কিহে
নাই বোলো উম ততৰ সতটো কি কৰিছে সি শুই আছে
আমাৰো একে এনে আৰু চাই আছো
পুৰণি ধৰি আছে বোলো মুজি থাক চকু কেইতা মুদি থাক
উম তাৰ কথা মা মৰম লাগে ইমান বহুত ধুনীয়াকে কয়
উম হয়না
আহ মৰমি হালকে ক নাই মৰম লাগে মছ্ত ফুৰি থাক বহিছে যে
হা
কিবা কিবা কৈতে কলে কিবা শুনি শুনি থাকিব মন যায়
আহ অ কেতিয়াবা কথাাকিলা মানে একদম হেই কৰি ক ন ভাল লাগে
হম
জ্বৰ হৈ থাকিলে আৰু বেছি মৰম লাগে
হয় তাত অলপমান ব বদমাচ বোৰ কমাই যায় ন
শান্ত সুস্থ হৈ থাক নে একদম মৰম লাগি যায়
উম
ইতে পুৰা ঘৰটো একদম শান্তিৰ পৰিৱেশ হৈ আছে ৰ
আমাৰ মই মামাকদ গছিলি
উম মাৰো আজিকালি ঘৰদাল থাকিব ইচছা নযায়
অ লগ এনে মোবাইল চাই আহ এয়া সেই হয়ছা
হা
কনে চছা
কি কৈছা
কেনে বছিল দে পিছে
মই কে সাতটা বিছ ফনত আহি পালো নেকি
অ মোৰ ম দে
মই আহি কিয় কাপোৰ চাপ অ মই আহিকে কাপোৰ চাপোৰ সলাই ইমান ভোক লাগিছে মেগী আনি মেগী বনালো
অ মোৰ এনেকে যওঁতে এনেকে খাই যাওঁ
আহি কিনে নাখালো ন মই দেৰি হৈ গ'ল না চাৰিটা বাজি গৈছে আৰু ক'ত আৰু
ভাত নাকাল ভাত নখালি
আজি নাখালো আজি হয় নেকি অ চাৰিটা নহয় চাৰে তিনটা নহয় সেই ছিল আমাৰ ক্লাছ আছিল কাৰণে
এটা এ এটা সতি গলে একো নহয় নহয়
নহয় মোৰ সেইটো ক্লাছ মানে গৈছে বহুত কেইদিন খতি গৈছে সেইকাৰণে আজি কৰিবাগ আজি কৰলো আৰু খালি খাম নহ দিব আৰু মানে কি হ হৈছে না দেখ চে না চকুক চকু পৰিছে না সেইকাৰণে নকলে মানে কথাটো বেয়া হ'ব নহয় উম মোৰ ইচ্া চাহ পেৰেণ্ছ কলা হয়।
অ আমাৰ এইবোৰ চিষ্টেম নাই দেই। আচিও মানে ইমান। চলি আছে বেছিন ন ইমান মান মনত নে।
নাই আমাৰ মানে কি হৈ হৈছে নাই। এইটো ক্লাছ।
গম পাইছো দেৰজন। নিইজ কালি সুধি আছিলো সিটোৰ লাছ।
পৰিৱেশৰ ক্লাছ। আপুনি।
কি বাইটোৰ নাজ ন দে মই।
আগৰ দিনৰ কথাই ক্লাছ।
অ আচ্ছা।
অহ। চংবোৰ যে মনত পৰিব লাগে সমাজ বিজ্ঞান সমাজ বিজ্ঞান।
অ।
অহ। এই চ দি যায়।
অ গম পাই ছো।
অ অ অ অ এ সেইটো হ'লে মানে তাতে বেছি। চলি নাই কেইটা আছে বাৰটা নে কি পোন্ধৰটা আছে।
হয়।
ৰাখিব মনত থাকিবই নিও।
উম।
আৰু মোক মানে ভালকে মনত ৰাখি গৈছে। মানে কিবা কৈ থাকিলি মায়ে আৰু এনেকোৱা কথা কয় হাঁহ। হা হা কি কৈছ? টা সেনেকে নকলি মই আৰু ভালকে মনত। ৰাখি গৈছে মই নোৱাৰি চান্স নাই।
বস্তু।
অ হৈছে মই কৰো।
দে ৰ দুই মিনিট পিছত কৰি আছ ৰ কৰিবি ৰ।